হেল্লো, অহ' কি কৰি আছা? এইয়া, এই তাঁত এখন লগাই থৈছিলো, অহ' বৈছো। অঁ' ভাত পানী খালানে? অঁ' খোৱা বোৱা কৰিলো বাৰু, আপুনি খালে নে? মই নাই খোৱা, দেউতা আহি আছে বোলে সেইকাৰণে ৰখি আছো, লগতে খাম বোলো। অঁ' ৰখি আছো সেইকাৰণে আহি পাবহি। খা, ভাত খাম লগতে বুলি। অ' কি বনাইছা? ভাত, দালি, আলুগুটি তাৰপা মাছ কেইটামান আছিলে ভাজি থৈছো।
অ ফোনটো কিবা ইক' হৈছে হেৰি,
কেলে মোৰ দেখোন ইয়াত নেটৱৰ্ক আছে দেখোন।
মোৰো আছে দেখোন হেৰি নহয় এইটো কি?
মই নাই শুনা আকৌ ইক', মই ধুনীয়াকে শুনি আছো।
অ, ' মইহে শুনিছো তেতিয়াহ'লে।
জানো। তাৰপিছত হেৰি লৰাটো ঠিকে আছে? লৰা- টো স্কুলৰ পৰা আহিয়ে শুলে। শুইছে, অ' তোমাৰ ছোৱালীয়ে কি কৰিছে? মানু্হজন ঘৰতে আছে নে সি? মানুহজন ঘৰত নাইকিয়া। ছোৱালী এইয়া-
ককাকৰ লগত বিচনাতে পৰি আছে।
দিনত শুৱে নে? টোপনি যাব নে?
আহ?
আঁহ? দিনত শুৱে নে? টোপনি যাব নে?
এই নুশুৱে, ককাকৰ লগত এনে পৰি থাকে।
অ' আমাৰ বাৰু টোপনি গ'ল বাৰু টোপনি যায় বাৰু
কেতিয়াবা শুব-
কেতিয়াবা শুব আৰু ইমান হিচাপত নুশুৱে আৰু। অ' তাৰপৰা পানী-দুনি হৈছে নে তোমালোকৰ সেইফালে?
পানী
পানী হৈ আছে হেৰি নহয়, এইটো কি?
আছেই মানে পানী, হেৰি নাই ইমান।
অ' অ' অৰুণাচলত কৰ'ৰবাত পানী হৈছে ইমান গম পোৱা নে তুমি? নিউ-
অঁ! মাথাই মই অথনি মোবাইল-
মাথাই মই অথনি মোবাইলত চাইছিলো আয়ো মাথাই ছিগি একেবাৰে কিবা হেৰি- ভাঙি হৰ-হৰাই গাড়ী মটৰ চব উটুৱাই নিছে। কি অৱস্থা অ'! সেইয়ে নিউজত চাইছিলো বাৰু একেবাৰে জো, জোনাই ফালে যে পুৰা পানী একেবাৰে ঘৰৰ চালে কাটি আছে পানী।
সেইবোৰ একেবাৰে ঘৰ ঘৰ দাৰ ডুবিছে ডুবিছে আকৌ এইখন কি দলং ভাঙি অৱস্থা কঢিলফালে লুৰ সাৱধান বাণী সাৱধানে থাকিব
দলং চিমেণ্ট চাপৰি দলং অ সেইফালে হেৰি হৈছে
অ' অ'
অ' তাৰপা ভাত কিহে বনাইছা
ভাত বনালো দালি হেৰি মাছ আছিলে কালি বাবাই জু চাই আনিছিলে তাৰ পা মাছ কেইটামানকে হেৰি দালি আলু এনেকে ভিজাই জোল অকন কৰিলো তাৰপিছত কুন্দুলি আছিলে কুন্দুলি ভাজিলো
উ মাছা ভাজি অকমান নচিলে নেকি আৰু অ
তাৰ পিছতে সে খেতিতটো নামিব হোৱাই নাই লোৱা
লৰা হ'ল দা হেৰি আকৌ স্কুলৰ পৰা হোৱ আহ আজি সিহঁতক গৰমবন্ধ দিব চাগে আমাৰ লৰাহঁতত দিলে
অ' আমাৰ হেৰি দিলে বাৰু ছোৱালীহঁতৰ আমাৰ ডাঙৰ ল'ৰা লৰাও দিব হৈ পেলা নাই এতিয়ালৈেকে আহাই নাই নহয়।
এতিয়ালৈকে অহাই ন ন বন্ধ আৰু বহি চহবোৰ দিব অ তাৰপা লোৱা আধাৰ কাৰ্ড হেৰি হ'লগে নে আবিৰ হ আবিৰ হ'ল ব আমাৰ ছোৱালীয়ে আজিহে কৰিছে বুলি কোৱা শুনিছো ছোৱালী হত আমাৰ বাৰু লৰা কদান কৰি আনিছোহে বাৰু
অ' মই যোৱা বছৰ কৰিছিলো আকৌ এইবছৰ কৰিব লাগিব নেকি নে কি এনে হবই
কিয় ন হবই এনে নহয় জানো সেয়াই অ আমাৰ এইফালে যে তিনিআলিত যে কৰে সেই তাত কৰ নে তিনিশ লৈছিলে আমাৰ লোৱা ভাগৰ। এনে আকৌ এতিয়া আমাৰ দাদাই কৰি আনিলেগে এইফালে আকাৰ আঁতৰত। উ চেণ্টাৰত তাত কৰি আনিলে এশ ষাঠি টকা ললে ক'ৰবাত ডাকঘৰত কৈছগে বুলি কৈছিলে এশ ষাঠি টকা লৈছে।
অ আমাৰ লৰাহতে কৰি এই হে চাৰিআলি লোৱা এটাৰ ওচৰত দুশ টকা
দুশ টকা অ'-অ' আমাৰ তাৰ তাত ফিংগাৰ নাহিলে আকৌ তাৰপা ফিংগাৰ নোহোৱাৰ কাৰণে আজি আকৌ অকমান আঁতৰলে যাব লগগীয়া হ'ল গাড়ীত গৈছেগে তাৰপা তিনিআ চাৰি আলি পা
উম উম উম ব় আজিকালি ধেই কিবা কিবি লাগে এইবোৰ গোটৰ ব্যাম
এইবোৰ গোটৰ ব্যায়াম চাম কৰিছে নে নাই যাক গোটৰ ব্যয়াম সিদিনাখন আহিছিলে। কৈছিলো তাৰ পৰা এতিয়া আকৌ নাই অহা নহয় আহিলে কৰিব লাগিব। অ
নাই গম পোৱা নাই।
আ
উ হয় উ আমাৰ এইফালে কৰি আছে মই নাই তত বেলেগে কৰি আছো
অ'
উম
বাকি আও ভালে নহয় আপোনালোকৰ সেই ওচৰত থকা মানুহ
তেই ভালে তাপা হেৰি নহয়
উ আচা বনাই- থৈছো বাৰু হেৰি ঘৰত খাবলেহে কৰিছো বাকী বেমাৰ চেমাৰে নাই কৰা।
আহ।
এনেকে জলকীয়া আচাৰ কৰি দিছো আমাৰ এনে বিশেষ কৰা নিবা আপুনি কি কৰিছে নেকি?
কি কৰিছে নেকি? মই আচাৰ অকনমান বনাইছিলো বাৰিষা খাবলে হব আৰু।
কিবা খাউলি অকমান কৰিব লাগিব হেৰি সৰিয়হ কণমান কিনিব লাগিব বজাৰলৈ যোৱা মানুহ নাই পোৱা বজাৰলৈ যোৱা মানুহ পালে মানে
খৰিচা কৈছা নেকি? খৰিচা না বনোৱা খৰিচা বাঁহৰ গাজে বিচাৰি পোৱা নাই দেখোন। খইচা বনাবলৈ। আমাৰ মই খছ নান ত নাই। আমাৰ পিছফালৰ মানুহ ঘৰত দেখিছো অলথনি খৰিচা ও শুকুৱাই থৈছে। আচাও ঠিকছে একদম বৈয়ামে বৈয়ামে শুকুৱাই থৈছে দেখি আহিছো বাৰু মই গৈছিলো সেইফালে। উ
ভা দে নাই।
আৰু মই এইবোৰ কৰিব নাজানো।
ফোন টো বৰ চে চেৰাইছে ন।
চে চেওৱা মই নাই পোৱা দেখোন।
অ অ। আমাৰ দেউতা পাইছেহি কিহঁতে আহিলে জানো খোজকাঢ়ি আহিলে নে কিহতে আহিলে।
টেনত আহে
উম তাকে হেৰিয় পা কিহত আহিলে জানো চাৰিআলি পৰা।
গম পাইছে বা কিজানি।
জানো কিহত আহিলে।
এতিয়া কিহে খুৱাব দেউতাক।
ভাত খুৱাব লাগিব কিহে খুৱাও জানো?
হ মাৰি দিয়ক হাঁহ আছে নে নাই।
আহ পোৱালি কেইটামান আছে। হাঁহকে মাৰি দিওঁক। তাকেহে হাঁ এ খাব পৰা হোৱা নাই। ক- হা খেতি মাটি ৰুবলে আছে এই হাল বাইচে হে আও।
অ। আমাৰও হাল ব চাই খেতি কৰিব দেৰিকে। হাল বায়
দেৰিকে হে হব উম। ছাগলীজনী ৰদতে আছে নে আনি লাগে তুমি?
অ, ৰ'দতে আছা আজি আনিবলৈ ন ৰ'দ চেঙা এতিয়া দেৰিকেহে ওলাইছে অথননিৰ পৰা নাই তেতিয়া ওলাই।
অ, মই জনানী নিজে - নিজে নি আহিলে এৰি থৈছিলো আগফালে তাৰ পৰা নিজে - নিজে আহিলে আহি পেলাই এ এই শুবলৈ দিছো ৰ'দখনতহে শুইছোগে তা চাহকনত শুব পাৰে। তই ককাত কৈ দি অ, তিনটা আঢ়ৈটা বাজিলে আকৌ আনি আকৌ। হব সেইকাৰণোনে অ - অ মই আনিলো বাৰু আগফালে পান। আম আঠফালা পানী জমিছে আৰু গোটে গাতা হৈ আছে আমাৰ ফলেও হৈছে পানী। তোমালোকৰ হৈ পেলাইওছ নাই। আমাৰ পলৰ আনিব অসম স নদ দিত যদি পানী বাঢ়ে আমাৰ ইয়াতনো কত নাপাবহি আমাৰ ইয়াতোদিয়ে পাবহি নহয়
উম,
অ, লৰা ছাগে বন্ধ এমাহ নহয় জানো লৰা বন্ধ। তই আমাৰ ককাকৰ লগত যাব হেনো মই কৈছো তই ককাৰ লগত যাব নালাগে নেকি লোৱা। তাৰপৰা ভাইটি লৰাটো আছে যে দুইটা কচু গুটি গোট খাই ললে আৰু। এ মাকে দেউতাকে থাকিবলৈ দিবনে উঠিলে অ, ককাকে জগাই দিলেগে বোলা। উঠি আহিলে সমাইতো আহিছিলো এ উঠিলে।
ককাক আহিছে ক'ত শুই থাকিবলৈ হয়।
তাকে তাৰপা বাকী ভাত পানী খালা নে লৈ আহিলেহে খাবা। এ ৰাতিপুৱা খালো ৰাতিপুৱা খোৱালো আমাৰ বাৰটা বাজিলে খাই বৈ ইয়াত। পখালে আজৰি হল অ,
খাই ঘৰ বোৰ মচিলো অকনমান ইমান পকাবোৰ লেতেৰা হৈছে কেইবাদিনো মোচা নাই এতিয় মচি খচি সয়া আজুৰি হৈ বো অকমান পাত খন বও তাত এজুতি লগাই থৈ।
লগ থছো যে উম,
তে গৈ পেলাই আহি কৰিছো।
মা এয়া শুই আছে হে গৰমো বেছি হৈছে যে তাৰ। ফেলখন লগাই অকবমান শুইছে।
অ, তাৰপৰা বাবা পথাৰত আছে। চাগে উম, তাৰপা ভন্টীয়ে ফোন চোন কৰিছে না ভন্টিহত ফোন চোন কৰিছে না
কৰিছে - কৰিছে।
অহ ',
আহ বাকী এইফালে কেতিয়া অহা হ'ব আৰু এতিয়া গম বন্ধ দিলে আৰু লৰাটো লৈ এপাক আহিবা আৰু বাহ হেল্ল',
কৌ গৌ ছাগল ক চ লাগ
তাকে আহিব বোলো ওলোৱা বন্ধ দিলেই স্কুল।
বন্ধ দিলে বাৰু।
উম।
উম, পানীবোৰ শুকাত অহ - অহ- অহ যাম বাৰু তাৰাপা এতিয়া হব কোন দে মই দেউতা আহি পালেহি মানে।
অ- অ - অ হ'ব ভাত খাবলৈ আমিও যাম নে কি আলহী আহিছে।